হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল'।
উম কি কৰি আছা।
আছোঁ এনেই তই।
আছোঁ, আছোঁ আছোঁ ভাত পানী?
তাত পানী খাওঁ আৰু।
খাৱা লোৱা হ'ল নেকি।
নাই, নাই খাওঁ আৰু খাওঁ আৰু।
বনোৱা উম, উম বুজি পাইছোঁ। এনেইতো আছা এতিয়া অ, অ। মোৰ আমাৰো বনাই আছে বৰষুণ দিছে ন
অ। বৰষুণ দিছে অলপ ঠাণ্ডা ফেলেচি।
অ আজি ঠাণ্ডাতো কম বাৰু আজি অইন দিনাতচে। তাকে বোলো এনে আছা যদি কথা পাতো অলপ।
অ।
তোমাৰ অ তোমাৰ এয়াৰ ওপৰত কেনেকুৱা ধাৰণা মানে তোম
এ আই ওপৰত। এ আই।
আৰ্টিফিচিয়েল ইণ্টেলিজেন উম উম।
উম আৰ্টিফিচিয়েল ইণ্টেলিজেন। মানে সুবিধা অসুবিধা এইবিলাক কেনেকুৱা।
সুবিধা এতিয়া তাতে আজিকালি।
উম উম।
ভালেই আৰু, আৰু ধৰ। কিবা এটা বস্তু নাপাৰিলে একদম বহুত বিচাৰিব লগা আছে ইউটিউবতে হওক গুগলতে হওক। তেতিয়া মানে বস্তুটো ফটো মাৰি দিয়াৰ লগে লগে কি কি এনচাৰ্জ বা। এনেই দৰকাৰী বস্তু গোটেই পোৱা যায় আৰু এটা। মাইনাছ পইণ্ট এটা আছে যে কি। ফটো চটো যে বনাই। নেগেটিভটো এইবিলাক এইবিলাক একন। অলপমান প্ৰব্লেম ব এই এতিয়া বেয়া বস্তু এতিয়া বেয়া থাকে। আৰু কিছুমানে আকৌ সেই-সেইবিলাকৰ পৰা এতিয়া। কাৰ্টুন, কাৰ্টুন, টাৰ্টুন বনে কেনে আকৌ ভিডিঅ' বনাই সেংকে পইচা পায় কিছুমানে সেংকে কিছুমান। চলি আছে আকৌ ইগলাকেদী।
অ, অ সেইটো হয় এ আই ভিডিঅ বনাই। আজিকালি এতিয়া এ আইত গান বনাব পৰা হ'ল। উম গান চানো বনোৱা হ'ল এ আইত। সেইটো এতিয়া এই ধৰ ছিংগাৰ বিলাকৰ কাৰণে। এটা আৰ্টিষ্ট বিলাকৰ কাৰণে অলপ বেয়া লগা হৈছে আৰু এটা আৰ্টিষ্টৰ। ইমান কষ্ট হৈ এতিয়া, এতিয়া এ আইৰ যোগেদি পতকে কৰিয়ে দিয়ে।
অ আজিকালি লিৰিক্সো ওলাই এই আই দি বনাব পাৰি। চব, চব হৈ গৈছে আৰু।
বেয়া বাৰু কিন্তু সুবিধাও হৈছে বাৰু। মানে চব বস্তু নেগেটিভ বস্তু থাকে আৰু।
অ সেইটোয়ে এনে হেৰি নকৰি আমি পজিটিভটো ল'ব লাগবো
অ যোনতটো কৰিলে ধৰ কাৰো এ অসুবিধা নহয় বা কাৰো প্ৰব্লেম নহয়নেকা কাম কৰিব লাগে আৰু
উম
এতিয়াতো আজিকালি কি এ কিবা এটা বস্তু ধৰ একো আমি নাজানো আৰু যিটো বস্তু নাজানো এইটো ফটো মাৰি দিলিব ক আহিয়ে যায়
অ এতিয়া তই বস্তু বিলাক তই মানে কিছুমান পঢ়াৰ ক্ষেত্ৰতে বস্তুটো হয় এতিয়া এইবিলাক বস্তু আহিব তপায়ৰ কিতাপত কিতাপত কিতাপত বৰ বস্তুটো বুজি পাওঁ যাতে বিয়া কৰাব বেয়াকে গম পা ধুনীয়াকৈ এক্সপ্লেইন কৰিব গৈচিলো বুজিবা তেতিয়া ব'লে কেনেকৈ কি হৈ হৈছে চৰ্ট এনঞ্চাৰো পায় লং এঞ্চাৰো দি দিবোতো সেনকা সেনকে সহজতে গুচছিলিলে চাৰ ব ধৰ
উম উম আৰু তাতে হিন্দীত লাগিলে হিন্দীত আহিব অসমীয়াত লাগিলে অসমীয়াত আহিব আকৌ ইংলিছত লাগিলে ইংলিছত গোটেইখিনি আহে মানে আৰু এতিয়া এই সেইটো হোৱাৰ পৰা মানে ষ্টুডেন্ট বিলাকৰ ভালো হৈছে বাৰু পঢ়াৰ ক্ষেত্ৰত
অ এইটো অলপ সুবিধা উম
আগতে ধৰ এইবিলাক বহুত বিচাৰবা লাগিছিল এতিয়া টাইমতটো মানে কমতে হয় আৰু কম সময়তে বস্তুতটো পাৱা যায় বিচাৰি
অ
সেইটোৱে আৰু সুবিধা অসুবিধাটো আছে যত সুবিধা থাকেবিধা থাকিব তাতে
উম উম আমি মানে কি আৰু ভালটো লৈ বেয়াাতটো হৈ গ ল'ব আৰু তালটো ল'ব ল'ব
অ অ সেই বস্তুটোৰ মিচ ইউজ কৰিব নাগে
উম সেইটোৱে
কি বাকী খুবা দিয়া আজি খেলাও আছে খেলা চাবাানে
অঁ খেচাব লাগিব আজি কাঞ্চৰ
উম দেৰি ব বিষুদে
অ দেৰি হ'ব এতিয়া ভাত পানী খাওঁ পানী খাই কেনে থাকিবা লাগব আৰু সহতে চোবল চাই কেনে
উম সবৰে সেয় হৈছে এতিয়া মোবাইল
উম চব এটাইে এতিয়া
উম বাকী ঘৰৰ ফালে ভাল হেল্ল'
উম অ খৰৰ ফালে ভাল ভাল
উম উম আছে আমাৰ ঠিক ঠাক
অ
চাহ পানীতো খাইছে এতিয়া ভাতে হ'ব
চাত পানী খালো এতিয়া ভাত খাাম এতিয়া
উ উম উম বৰষুণ আজি জোৰে দিছে চাগো আমাৰ এইফালেতো জোৰেই দিছে
জোৰে অঁ দিছ আৰু যোৰে চোতাল হৈ যায়গৈ বৰষুণ দিছা
অ উম', উম' দিয়া পিছে।
অহ', অহ' বাৰু।
উম', উম'। উম', উম'।
অহ', অহ'।
উম।